নমস্কাৰ।
অ'! নমস্কাৰ কওঁক?
অ'! আপোনাৰ, আপোনাৰ নাম সুনীল নেকি?
অ'! মোৰ নাম, সুনি সুনিল হয়।
সুনীল, সুনীল বেগম, তোমাৰ আপোনাৰ নাম ন'?
অ'! হয়।
অ'! মোৰ নাম পিছে ৰক্তিম নাথ দেই।
অ'! তোমাৰ নামটো কি আছিলে?
ৰক্তিম নাথ, ৰক্তিম নাথ।
তোমাৰ, অৰিজিনেল নামটো, তোমাৰ অৰিজিনেল নামটো বিকি নহয় জানোঁ?
মোৰ, মোৰ, অৰিজিনেল নামটো আপোনাৰ সুনীল দাছে বুলি কয় কিন্তু কোনোবাই মিলি বুলি মাতে আৰু
কি দান বুলি আছে ন
অ এনেকে কিবা এটা হব পাৰে এনেই কিন্তু এই কিনু এনেই ইহা বুলি মাতে সুনিল বুলি মাতে
অ আপোনাৰ ঘৰৰ পিনে বাৰু অ জে চি বি চে চি বি লাগিব নেকি কাম কৰিবৰ কাৰণে
অ জেচিপি মানে মোৰ কাম হয় কাম অলপ আ ছিলে আপোনাৰ এই ঘৰত মানে মাছ পুহিবলৈ মানে পুখুৰী খান্দিব আছিলে
অহ
তাই মানে জেচিবি এখন বিচাৰি আছিলো মই পোৱা নাই আপোনাৰ যদি আছে যদি মোক জনাব
কত চাইছিলে?
মই, হেল্ল',
অ ক'ত চাইছিলে জেচি বি?
জেচিবি খন মই মানে আপোনাৰ এইয়া আহ আহ তামিলনাডুত চাই আছিলো।
উম।
তামিলনাডুৰ পৰা এ মোৰ ঘৰত মাতি দিও, মই মানে এয়া ম সুধিছিলো সুধিব গৈছিল। যে সকাম নখা, মই ইয়া জনাম। এ মই কৈ যদি যদি, আপোনালোকৰ দেৰি হয়, তেতিয়াহ'লে মই বেলেগখন জে চি বি চাম আৰু।
অ চাব চাব। আপোনোকে মানে বৰষুণ দি জে চি পি মানে মোৰ লগৰ এটা জ- বেছিম বুলি কৈছিলে।
অহ।
আমি দুইঘৰে মিলি লৈ পেলাই থৈদিও নেকি?
অ অ চাব লাগিব দেই মই বৰ্তমান চাই ল'ব লাগিব।
উ মোৰ বাৰু টকা তিনি লাখ এটা আছে।
অ হয় নেকি?
জি চি বিখন মানে সাত লাখত উলিয়াই দিব।
অ।
আৰু দুই লাখ মান মিলোৱা মিলাব পাৰিম বাৰু মই। মোৰ মাটি এডোখৰ আছে বেছি দিম।
আপুনি জে চি পি খন লৈছিলে কিমানত?
মই জি জি বি খনত আপোনাৰ ওঠৰ হাজাৰ ওঠৰ লাখত লৈছিলে।
ওঠ ওঠৰ লাখত। আৰু কি আপুনি বাহিৰৰ পৰাই নিছিলে, নে আমাৰ ইয়াৰে?
অ বাহিৰৰ জে চি বিখন বাহিৰৰ পৰা আনিছিল।
অ বাহিৰৰ পৰা আনিছিলো। সেইকাৰণে মানে দামটো মানে ওঠৰ লাখ পৰিলে ন?
উম সেইখনো ছেকেণ্ড হেনে আছিলে বাৰু।
উ
অ।
অ।
কেচামাল আনি পেলাই জেচি পি খন বিক্ৰী কৰিম বুলি ক'লে। এতিয়া মানে, তেওঁ মানে ঘৰত মানে মানুহ নথকাই হ'ল এতিয়া।
হয় নেকি?
অ সেইকাৰণে জে চি পিখন বেছো বেছো কৈ আছিলে। আপোনাৰ জে চি পিৰ কিবা আইডিয়া আছে নেকি?
এতিয়া মানে মোৰ নাই বাৰু নাই বুলি কব পাৰি।
অ, আপোনাৰ ঘৰৰ ওচৰ পাজৰে জি চি পি আছে?
ঘৰ ওছৰ মানে আমাৰ কি গাঁৱৰ আছে মানে।
অ।
গাঁৱৰ আছে, মানে মই মানে ধৰ এয়া এই পুখুৰীকখন খান্দিবলৈ মানে কণ্টেক্ট কৰিছিলোঁ। তেওঁ মানে কলে, মোৰ দুদিন দেৰি হব। মইতো হ'ব বাৰু মই বেলেগখন চাম বাৰু।
অ। অ মানে বেলেগ মানে যে চি পি মানে মোৰ যেচিপিনে আপুনি আৰু মই বেছি পেলাই মানে আমাৰ কাম মানে আমি কিবা এটা কৰো। ৰুকে বিজনেছ এটা আৰম্ভ কৰিব পাৰিম বুজিছে।
হয়নি?
অঁ বিজনেচটোত মানে আমাৰ মানে প্ৰফিট হ ইমান নাথাকিবও পাৰে তেতিয়া। ন থাকিব পাৰে বাৰু কওকচোন আপুনি।
হয় নেকি।
আপোনাৰ আপোনাৰ মতে কওকচোন বিজনেছত কিমান মান পইচা থাকিব আমাৰ দুটাৰ।
হয়।
কিমান মান থাকিব।
আপোনাৰ। আপোনাৰ পইচা ধৰ পোন্ধৰ সোতৰ লাখমান লাগিব।
পোন্ধৰ লাখ মান ন।
হেল্ল'।
অ মানে পোন্ধৰ লাখ মানতে ধৰ পুৰা এনেকে ওলাই যায় বুলি শুনিছো আজিকালি ন। হুম আপোনালোকৰ ঘৰৰ পাচ পিনে পুখুৰী আছেনে নাই বাৰু।
আছে আছে।
অ মানে পুখুৰী আছেো যদি মানে পুখুৰী থাকিলে ভাল আৰু ন মাছ চাছৰ কাৰণে।
অ মাছ ছাছ থাকিব ভাল আপোনাৰ ধৰ। মাছ ধৰ মাছ ধ ডাঙৰ কৰি মানে এয়া পোৱালি দিব পোৱালি বিক্ৰী কৰিব পাৰি।
উম।
অ মানে তেনে কিবা এটা ভাবিচো। মাছৰ এতিয়া আপোনাৰ মোৰ তাত এতিয়া। প্ৰায় ৰৌ মাছে প্ৰায় আছে, ৰৌ মাছৰ কেজি এতিয়া দুশ ত্ৰিশ টকাাকৈ চলিছে। ছে।
উম।
অ বাকী তোমাৰ কিবা আছিল নেকি পুখুৰী চুখুৰী। কিবা।
মোৰ গাহৰি ফাৰ্ম এখন আছে।
হয় নেকি।
উম।
এয়া মাছ চাজ পূহিছা নে নাই।
মাছা ছাছ মানে মইই পুখুৰী এটা খন্দাৰ কথা ভাবিছো। জেচিপিখন কিনি আনি পেলাই। যেচিপি খনৰ সুতিও পইচা ওলাব তাৰপিছত মানে এনেকে মাছ তাছো পুহিব পাৰিম আৰু ন।
অ আপোনাৰ দুইটাই হ'ব তেতিয়া।
অ তুমি মোৰ লগতে জইন হৈ যাবা।
অ।
তুমি মাছটো চাবা মই মই গাহৰিটো চাম।
আৰু কি কয় আপোনাৰ এ আমাৰ এইটোৱেই।
অ মাগুৰ মাছ আছে নে নাই মাগুৰ।
না। মানুহ মানুহ মানে লৈ মানে ম মানে এতিয়া মানে মোৰ ধৰ এতিয়া। পুখুৰীটো মানে চোৱা- চিতা কৰা কি হয়।
মাগুৰ মাছ মাগুৰ
অ, ম অ মাগুৰ, শ'ল মাছ এইবিলাক আছে বাৰু দে।
অ মানুহ দুজনো বিচাৰিব লাগিব নহয় ন ফাৰ্মত থাকিবলৈ।
অ এই মেনে শুনে না। এ মাগুৰ মাছৰ আৰু শিঙি মাছৰ কেজিটো কেনেকে মই ধৰিব পৰা নাই। অ ধৰিব পাৰিলে আপোনাৰ অকন কিবা কব নেকি?
বৰ্তমান পাঁচশ কিমান?
পাঁচশ কিমান চলি আছে?
অ দাদক শ'ল মাছৰ তোমাৰ আঠশ আশী টকা।
হয় নেকি?
উম।
অ ধৰ ধৰ মই ধৰ ইয়া যদি কুইণ্টেল হিচাপে বিক্ৰী কি কৰো মই এয়া আপোনাৰ মাগুৰ মাছ আৰু শিঙি মাছ। এ এটা কুইণ্টেলৰ কিমান নে কিমান কিমান পইচা পাম সেইটো মানে অকণ ক'ব নি কিবা?
কিমান কুইণ্টেল বেছিবা?
এনে ধৰ মই ইয়া প্ৰথমতে মাছ লৈছিলোঁ আপোনাৰ আ ছয়ত্ৰিশ হাজাৰ টকাত। ছয়ত্ৰিশ হা এতিয়া মানে মোৰটাত মাছ প্ৰায় আপোনাৰ পাচ
অ মানে মহ মহেন্দ্ৰ মহেন্দ্ৰৰ পৰা লৈছিলে মাছ ন।
অ হয়।
অ মহেন্দ্ৰ পুখুৰী, মহেন্দ্ৰ পুখুৰীতো ইমান চাফা নহয় কিন্তু আজিকালি হয় নে নহয়?
হ হা।
মহেন্দ্ৰ পুখুৰী গৈছা নাই তুমি?
অ।
মহেন্দ্ৰ পুখুৰীটোত মানে আজিকালি বিষাক্ত বস্তুবিলাক এৰি দিয়ে বোলে সি। উম সেইকাৰণে মানে ইমান মাছটো থাকে।
হয় নেকি?
উম।
অ এনেই মানে বেলেগক কিবা বিকিব পাৰিবি পাৰ্টনাৰশ্বিপ হিচাপে।
অ পাৰ্টনাৰশ্বিপ মানে তুমি পাৰ্টনাৰ কাক বিচাৰিবা?
পাৰ্টনাৰ এটা লই এয়া যদি পাৰ্টনাৰ হিচাপে বনাই ল'ব পাৰিলে বনাই লই আদায় অ যি মাছ পিছত বিক্ৰী কৰে, তাৰ লগত কথা চথা পাতি মেলি পাৰ্টনাৰশ্বিপ বিক্ৰী কৰা, কৰিব কাৰণে লোনচোন দিছিলে।
তুমি এতিয়া কি কৰি আছা?
এতিয়া মই ধৰ আপোনাৰ ইয়া পুখুৰী পাৰতে আছো আপোনাৰ যিটো এয়া পুখুৰী মাছ চাছ দিয়া আছেতো, কিবা দানা পানী দি আছো।
অ মাছ বিলাক ডাঙৰ হৈছে জানো?
আহ।
মাছবিলাকৰ জ্বৰ হলে কি কৰে?
নহয় মাছ যাবে দানা আনিছো কিবা -কিবি এয়া মাছৰ এতিয়া বহুত কিবা কিবি ওলালতো
অ।
হয় কিবা- কিবি নতুন নতুন দানা আহিছে নতুন দানাবিলাক দি আছো। খাই আছে, মাছ বিলাক ডাঙৰ- দীঘল হৈ আছে।
অ, আমাৰ ঘৰৰ ছাইডতে আছে পুখুৰী।
হয়।
অ। অ পুখুৰী বা ৰাতি কিবা ভুত ওলাই নেকি ৰাতি পুখুৰীত?
ৰাতি পুখুৰীত ওলাই মানে ওলাই মেলি মানে কি মানে কেতিয়াও দেখা পোৱা নিচিনা লাগে কিন্তু।
আহ। মানে এতিয়ালৈকে আপুনি দেখা পোৱা নাই?
আছে।
উ চাৰ্ফৰ পেকেট আছে নেকি বাৰু? আপোনাৰ ঘৰৰ ওচৰেৰে পাজৰে।
অ আছে হয় ইয়াতে
উম কিমানকে আছে?
আপোনাৰ প্ৰায় বিশ খন বেছি আছে।
অ-অ আমাৰ গাঁৱত মানে জুই-চুই ধৰিব পৰা আও জেগা আছে
এই জেগা মানে এই ক'ব নোৱাৰিম দেই কিন্তু জেগাটো ডাঙৰটো সেইকাৰণে মানে দুখ কথা ক'ব গলে কব নোৱাৰি মানে ক'ব নোৱাৰো
অ আপুনি চাইকেল-টাইকেল চলাইনে নাই?
চলাও
অ চাইকেল চলালে ভাল বোলে স্বাস্থ্যৰ কাৰণে।
অ সেইটো ভাল এইটো এই প্ৰায় মানুহে কয়।
উম!
অ আপুনি এতিয়া কিবা চাইকেল-চাইকেল চলাই ন?
মই চলাও চাইকেল চলাম মোৰ গাড়ী এখন আছে ৰেইঞ্জ ৰভাৰ অ গাড়ীখনৰ সৈতে ভাড়া-চাড়া মাৰো। ভৰা চাৰা মাৰি পইচা যিখিনি পাওঁ সেইখিনি লৈ
অ মানে ভাড়া ক'ত-ক'ত মাৰা এনেই গুৱাহাটী?
উম গুৱাহাটী-চোৱাহাটী যাওঁ
মাজে সময় নে দেলি?
ডেইলি যাওঁ।
ডেইলি যায়। কিবা আপুনি নহয় যদি মই নহয় আপোনাৰ তেজপুৰৰ পৰা যাওঁ গুৱাহাটীলে এ আপুনি ভাৰ়াটো কিমান লব?
ভাড়া এতিয়া যিটো চলি আছে।
অ মানে কি মানে এ কোনটো হিচাপত মানে প‌ইচাটো লয়
কোনটো হিচাপত মানে আপোনাৰ কিবাকিবি খুৱাব হ খুৱাব লাগিব আমাক মোকটো খুৱাব লাগিব খানাটো। অ ৰাতি হলে ৰাতি খানাটো খুৱাব লাগিব, অ দিনত হলে দিনতো খা খানা খোৱাব লাগিব।
অ হয় নেকি? বাকী মানে পইচা-পইচা-পইচা পাতি?
পইচা-পাতি তিনি হাজাৰ টকা লওঁ মই।
তিনিহাজাৰ?
অ আপ-ডাউন হলে তোমাৰ বাৰ হাজাৰ। বেছিলৈছে মানে মই আপ-ডাউনৰ কথাটো কৈ আছোঁ।
হয় গম এনেই ধৰা আমি ধৰা ওঠৰশ দুহেজাৰ টকাত যাওঁ আৰু গুৱাহাটী।
অঁ।
অ এই মাজে-মাজে মই গৈ আছিলো এই আপোনাৰ যিটো আপোনাৰ এই আমাৱস্যা মেলা লাগিছিল গুৱাহাটীত কামাখ্যা মন্দিৰত।
অ'! আপুনি গৈছিলে?
অ'! মানে, গৈছিলোঁ। মানে, গৈ যাওঁতে মানে, মানুহ পুৰা ভিৰ না। ভিৰত মানে, যাব একে ভিতৰত সোমাব নোৱাৰিলোঁ আৰু মানে।
উম! আপোনালোকৰ বানপানী হৈছে নে নাই?
বানপানীটো, বানপানীটো হোৱা নাই কিন্তু। মানে, বতৰটো ইমান হেৰেঙা না।
অ'! দিয়ক তেনেহ'লে হ'ব ঠিক আছে। মই গাহৰিকেইটা দানা দিওঁ গৈ। অ'!
অ'! বাকী ভালেই?
ভাল, ভাল, ভাল।
অ'! এতিয়া কি কৰি আছা?